হেল্ল'
অ শুনিছানে
শুনিছো অ তুমি কি কৰি আছা
তাই তাত গৈ আছিলো
অ মইও আকৌ তাঁত বৈয়ে আছিলো তাৰপিছত বোলো যা ফোনটাকে কৰিবলৈ কওঁচোন বোৱাৰীজনীক
অ তাকে মই সেই অথনি আপুনি ফোন কৰিছো ৰিচিভ কৰিবলৈ নাপালো এই ভাত খাই আছিলো নেকি তাৰপিছত সেই পিছত চাই আল মো এই দুৰীয়া সময়ত নকওঁ একে সময় শুই হৈছেছোগ অকণমান
অকমান হলো
অ অ আমিও আজি আম খালো বাই
অ আম হে এদাই হ'ল আমজোপা
অ আমাৰ এই মামাহঁতৰৰ পৰা আ যেি আম কেইটামান লৈ আহিছিলে মামাই
আহ
খুৱ পৰা উঠাৰ পিছতে আহিছিলো বাৰ মাৰ তেতিয়া লগতে কাটি পেলাই গোটেইকদিনাই খালো
আমিও আম খালো খাই লৈ পেলাই আকৌ মই বোলো ফুলৰ কঠিিতটো বাচি লওঁ বুলি কয় সেই ফুলৰ কাঠিতো বাচি ললো সৰু ছোৱালীয়ে আকৌ এই সবোৰ ৰিলচ বনাইছেগে
অ আমাৰ এই মোৰ তাঁত বহা দেখি এই ভণ্টি আছেহি যে গালি পাৰিছে ইমান গৰমখন ত মানে ঘামি জুলব প আমাৰেন লগাবলৈ মানে সুবিধা
অ মোৰ বাৰু ঠাণ্ডাই ফেন চেন লগাই লওঁ মই
অ আপোনাৰ সেই ভিতৰতে যে আমাৰ হেৰি আকৌ এক্সটেনচন ব লগাবলৈ সুবিধা নাই
অ
একেবাৰে ইয়াৰ পৰা বাহিৰৰ ৰুমৰ পৰা টানিব লাগে যে এইফালে
এ এতিয়া কি খালা
এতিয়া হেৰি সেয়া একো খোৱা নাই প্ৰথমতে সেই আম খালো খোৱাোৱাৰ পা উি তাৰ পিছত আকৌ এতিয়া হেৰি চৰবত অকন খালো, খাই পেলাই সেইআ মই অকমান তাঁতত বহিছো আৰু ইমান গৰমৰ দিনতো সেয়া নবহিলো আজি।
এ ময়ো নবহিলো আৰু দুপৰীয়া আকৌ সময় কিবা ভামুক ভামুক
এ কেনেকে আহিছা আৰু গৰমটো।
দুপৰীয়াতে আকৌ সেই বাঁহৰ গাজটা বাপেক আনি থৈ গৈছিলে ছোৱালীয়ে গুচাই দিলে তাৰপিছত পিহনাত দি মেলি দুইজনীয়ে খৰিচা বনালো। অ ঘাঁহি মানিবলে।
অ ম যাম বাৰু সন্ধিয়া লৰা, নাই খোৱা নহয় খৰিচা বনাই ডাঙৰ ভন্ত তেতিয়াহে বনাই পেলাই দিয়ে তাই এইবাৰ বনোৱাই নাই।
অ আমি বনাইছিলো বাৰু, অকনমান খালো হত আগতীয়াকে তাৰপিছত এতিয়া আকৌ আজি বাপেকে তাই বোলে মা অকমান মই লৈ যাম বাবাক গাজ এটা আনৰিবলৈ কোৱাচোন তেনেকে তেওঁ বুলি কলে, তাৰ পিছত গাজটো নিদিলে তাই দেওবাৰ মানে যাবগে আৰু।
অ অ ভাল পাইছা দিয়া অ অ।
এ ঘৰত থকাতেনে মানে কি কাম এটা কৰি দিবলৈও মানুহ নাই, সিও বজাৰলৈ গুচি
গুচি যায় গুচি যায় অ তুন।
পানী অকণ দিবলৈও মানুহ নাই, আকৌ তাহাঁতৰ তাৰ ফাৰ্মাচী বিলাকে কি কয় বেজি নিদিয়ে, মানে সেইবোৰ ফাৰ্মাচি পঢ়ি পেলাই সিহঁতে কৰা নহয় নেকি?
নহয় নহয় নিজে নিজে খোলা টেবলেট এটা দি দিব আৰু।
টেবলেট বোৰ দি দিয়ে সেইহতকে মানে বেজি দিবলৈ সিহঁতেৰ হেৰি ভয় কৰে আমাৰ এতিয়া নিপৰতে পঢ়িলোহে ফাৰ্মাচি খোলা এতিয়া নিপহতে ভয় নকয়ে কি হৈছে গম পাই যায় আৰু।
অ আৰু সেই আকৌ চাৰ্টিফিকেট আছে সিহঁত বিলাকৰ। সেইবিলাক চাৰ্টিফিকেট নাইকিয়া আকৌ, হয় হয় আৰু আজিকালি কি গম পাইছে নে কিবা হ'লে এই ডক্টৰক দেখুৱাই ভালকৈ ইয়াৰ লগত কথা পাতি খোৱাই ভাল দেই যোৰতো মেডিচিন খাব নালাগে।
এওঁ। এ সৰু পৰা আমাৰ ইহতে মানে নিপকে লগাও। বেলেগ আমি ডক্তৰৰতালৈ ইমান নাযাও নহয় জানানে নাই।
অহ অহ।
কিবা এটা হলে নিপদাক মাতি দিওঁ আউ। পদায় মানে গম পায়ে যায় আমুকটো হৈছে বুলি।
আমিও সৰু পৰা সে তেনেকে সেই এ চাৰিআলিৰ হেৰি আছে মিন্দান প হেৰি বুলেই দীপেনদনা বুলি
উম।
তাৰ পৰাা সেই সিহঁতৰ লগত বৰ সিহঁতৰ লগত দ খালেহে ভাল। সচাকে সেইটো কথা হয়েই।
অ আমাৰ এতিয়া এজনৰ হলেও মানে মই অকল তাকে মাতো আৰু, তোমাৰ সেই কামটো ম মানে বিশ্বাসত হেৰি কৰো যে পতককে ভাল হয় মানে।
অ মোৰ সেই মানুহজনৰ পৰা দৰৱ খালেহে ভাল হয় দেই।
অ। মই ডক্তৰ দালে গৈ ঘূৰি আহিও আকৌ তাত ফাৰ্মাচী তা ঔষধ আনি খালেহে মই ভাল পাওঁ।
এহহে কিবা এটা দিছ
এ, বিশ্বাস এটা থাকে যে। আগৌ বেজিো দিওঁতেনে একো গম নাপাও যে হে-হেৰি পিছত বিখাই ধৰা এতিয়া গম নাপাওঁ।
অ', অ।
সেইটো কথাৰ কাৰণে।
এই ওচৰৰ সেই মে-বোৱাৰীজনী সেই ঘৰলৈ গৈছিলে সেয়া ল'ৰাটো বসন্ত ওলাইছে।
অ', অ' মই সেই ফোন কৰিছিলো ৰিচিভ নকৰিলে তাই। কালিও কৈছিলো, পৰহিও কৈছিলো। এ, লৰাটো পায় নোৱাৰে চাগে, অ'।
লোৱাটো এ এই এৰিয়ে দিয়া নাই একণ। এতিয়া বাপেককো বাপেককো বাপ সেই ঘৰলৈ আহিব পৰা নাই নহয়। এয়ে এৰীয়ে নিদিয়ে ৰাতিটো এতিয়া সেহে দুয়টাই লৈ থাকিব লাগে। এতিয়া একক ওচৰলৈও নাযায়।
অ'।
কৰি আছে আৰু তাতে হেৰি চাগে। আৰু তেহতোক তাত মানে সেই তাৰ ফোনটোৱে নেটৱৰ্কে নাপায়।
অ'। নহয় গ-এতিয়া গৰমত অকমান আমণি কৰিব।
অ'। সেইটোৱে মই কৈছোঁ তুমি বোলা সি যিমান আমনি কৰিলেও তুমি খঙাল নকৰিবা বুলো বহুত দুখ
অ' নিয়ম নীতিয়া প্ৰাৰ্থনা গাই গাই
অ', মোক সে-কৈছে কৈছে ৰাতিটো বোলে সেই ঘোঁষা গাই গাই আছো আৰু দুইজনীয়ে মায়ে মই।
অহতো ঘোষা ঘাই থাকিব লাগিব আমি সেই মই সৰুতে এহত বিলাকক তেনেকে অকল প্ৰাৰ্থনাই গাই থাকো। মোৰ তেতিয়াই মোৰ কষ্ট মোৰ প্ৰাৰ্থনা বিলাক তেতিয়া হেৰি সেই মুখস্থ হৈ গ'ল আৰু।
উম, উম, হ'য়।
এ ঘৰত থাকোতেনে ইমান মুখস্থ নাই নহয়। প্ৰাৰ্থনা এতিয়া এই-ইয়ালৈ অহা পিছত ল' ছোৱালীৰ লগত
হয় হয়, এ কিবা কয় নহয় ল'ৰা ছোৱালীৰ লগত সেই নোখোৱাও হ'ব লাগিব নোযোৱা ঠাইলৈও যাব লাগিব বুলি।
অ' সই তেনেকুৱা।
অ' হয়। এতিয়া সেই আজি তিনদিন আজি মাননিও দিছে। আজি সেই অকমান ভাল হৈছে বুলি কৈছে। এ কমিছে।
অ', তেওঁক দিয়ক। পুজিলেই ভাল পাই যাব আৰু।
অই, ন'ৱে। ছোৱালীগাত এইবোৰ থাকেই বাৰু দেই।
এ, থাকে যৰা কইটা ধু ধুনীয়া দেখিব, তাৰ বিলকে আহিব।
চাৰি-পাছ বছৰকে থাকে।
উম। এনে এনে নহাই নহয় আই ফুৰে। বাটে বাটে শিশু মল।
অ'। উম। সেই আমাৰ পিছফালৰ সেই মানুহ ঘৰ মানুহ ছোৱালীজনী তাৰপা এ, দেখি চেখি সিও খাব পৰা নাই, তপাই মাছৰ দৰৱ দিছেহি। ভাল হৈছে।
অ'।
তাইও হেই কাইলে আহিম বুলি কৈছে। আজি দিয়ক। অকণ ভাল পা বোলে কাইলে বোলো হে ভাল নোহোৱালৈকে থাকা নহ'লে মানে তাই এতিয়া ইয়াত ঘৰত লোৱা ল'ৰাটো সেই কোচৰ পা নানামিলে তাক কেনেকে কি কৰিব? তাখনি তাক ঘৰত থাকিলে মাকে অকমান হে শুই থাকিব পাৰিব। ইয়াত থাকিলে এতিয়া বা-বাপেক কামলে যাবই। সে ককাকো যাবই কাম
ককাকৰ বোকাও দিছ পা। আজি ককাকক বোকা দিলে, বোকা ৰুবলে গৈছিলে নহয়।
অ', ৰুলে দেই। দেউৰী এজনীয়ে অকমান কেহীমান ৰুলে বুলি কৈছে।
অ'।
তুলিছিলেগে। তাৰপৰা সেই আজি স কোৰ মাৰি দিছিলে যে দেউী মানুহবক তাৰপৰা আজি সেই মানুজনীয়ে অকণমান ৰুই দিলে। বুলি কৈছে।
অ'। ৰুই দিছে হেনো। মোকো কৈছিলে সি, কৈছে হাল কেতিয়া বোৱাব সুধিছ সেই মানে মই বোলো জানো মোক কাইলৈ মানে নিব নে কি এজনে
অ আপোনালোকেও তাত সেই ৰুব হ'ল চাগে তাত মানুহবে ৰুইছে দে
মানুহে ৰুইছে যে সেইকাটিকে ৰুব লাগিব সোনকালে ৰুব লাগিব মানে তাত মাকগতীয়াকে ৰুই থৈ আহিমগে উম মই কালি গোচটো নথনো
অ লে নেকি আমাক গুচলো ব নোলো ন মায়ে নেচালিও তাৰাপা হেৰি অ সেইটোোৱেই তাৰাপাক মা মা আকৌ পিছফালে গৈছিলে নহয় তাৰ আবেলি সময় ইমান মাহ সময়ত তাৰপা মামাহহে কৈছে বোলে আজি খন লাগিব নহয় বোলে অ গস্তু লৈ থ ঘয় মালি হ'লেবা দেওবাৰে যাবইখন
আহ আহ
এই মামাহঁতৰ পিছফালে এইফালে মানে কাষৰ মাটি খিনি ৰুই পেলাইছে বাথৰুম হৈ যাব আমাৰ এই কোমল বা মানে প্ৰায় ৰুই পেলাওৱেই নেকি ভাবিছো
অ
এই বাপ
সেইটয়ে ৰুই পেলোৱাই ভাল হয় এইবোৰ মানুহে এতিয়া লৰালৰি গৈছে আকৌ আকৌ বতৰ এহে কি ৰূপ
সেে আৰু মানুহে মানে এইবাৰ আগতিয়া কেি কৈছে শুছ নাই যোৱাবাৰ যে পিছলৈ থাকো তেখেতকেতে ৰুবুললে নাপালে কিছুমানৰ চম কৰিয়ে থাকে অ সেই বানটোোৱে মানহ পানী দিয়েই আছে সেই সো মানুহে ভাবিছে সেই পানী নহবই এনেকৈ এতিয়াই বৰষুণ দি থাকিলে পিছলৈ এনেকৈ ভাবিছে
উম এতিয় আগফালৰ পথাৰখন চাবাচোন আগতে তেনেকুৱা কুৱা হয় আগ ধৰি ৰুৱে নহয় আকৌ ময় আকৌ ৰুব লাগে তেনেকুৱা হয়
আৰু এটা কথা নহয় এতিয়া এনেকুৱা ৰ'দ যদি আৰু সাত দিন দিবলৈ হয় মোতে ক কিয়া মাৰিব
ককে মাৰিব
উম লৰা খিনি ফাটি যাব দেই
আমাৰ যে দেহ হতত তাত যে তোমাৰ হেৰি পানী দিব লগগীয়া সহতৰ মেচিিনত পানী দিয়ে
অ আৰু সিহঁতৰ তাত বাৰু তেনেকে মেচিনে পানী দিবলৈ সুবিধাও আছে
সুবিধা আছে সুবিধা আছে আমাৰ ইয়াত একো নাই নহয়
আমাৰ ইয়াত আকৌ তেনেকে সুবিধা এতিয়া যোৱাব আপোনালোকৰ সেয়া মেচিনে পানী সি কিমান সিঁচিব সেইখিনিতে আকৌ সে নদীখন আছে বুলিহে ভাল নহয় নহয় যিমান হলেও প্ৰকৃতিৰ
অ যিটো হেৰি এটা পাই এইটো তোমাৰ মেচিন লগাই কাম কৰিলে অকণো ভাল নহয় তাৰমানানে হও নহও ওলাও নোলাও তেনেকে ওলাই
উম মোৰ মানে সন্্যাস সফালে যাওঁতে দেখিছো মানে প্ৰায় মানুহে হাল বাই উম ৰুইয়ে আছে কেইঘৰমানানৰ
অ ৰুই আছে সিহঁতি ৰুই আছে এই এই গীঘৰ মাটি সোনকালে ৰুব লাগে
অ এই হেৰি পেলাই ঔটেঙা গিজোপা সেইফালে
অ সেহত বিহ সোনকালেই ৰুোৱে এ তাতে খেহত সেইকণতে মানে দুঘৰে এ ঘৰে কৰে যে আ গোটেই খিনি আন্ধি কৰে আগতীয়া
আগতয়াৰ পৰাও থাকে বেলেগতো মতি থাকে যে
উম আমাৰ এতিয়া তাত ধৰা এতিয়া মাটি ডৰবিঘাহে কঠীয়া হৈছে আৰু মই কালি চাইছোগে জোখৰ হৈছে আৰু বাম মাটি বিলাকৰ কাৰণে তাল কাৰণে জোখত হৈছে আৰু মানে আমাৰ ইয়াৰ কাৰণে নাই হোৱা।
নাই হোৱা নাই হোৱা অ'
আমাৰ ইয়াত ধৰ এতিয়া দযে মাটিবোৰ পানী আহিলেই বু়াই যায় তাত বুৰ খাই নাযায় নহয়। আৰু তাৰ ধানকেইটা ইমান ধুনীয়া চফা ধান নহয়।
অ' অ' খাইো ভাল লাগে।
উম বহুত চাফা মানে ধান খিনি।
অ'
আমাৰ ইয়াত যিমান যি হলেও অকমান ঘুগোলা হয়য়ে আৰু।
অ' অ' অ' পাৰিলে সেইকনো কওক পাই ভালেই কৰক কৰিলে।
অ' কৰিব এই টোন লাগে কাণো এমুঠি সৰহকে পাবলে
অ' তুম সেই এই যোৱাবাৰ যেনে হলে তুন পাই আছে হয় নহয় বাৰু?
অ' তোন সেইটোৱেই আজি বোলে কিবা এটা দিগদাৰ হৈছে এই ধানকেইটা মানেকে দি দোছোন হয় ন?
অ' এতিয়া দলি এডমিচনৰ সময়ত মানে আমাৰ ধান বেছিয়ে দিয়া হয়।
শুনাও।
ঠিক আছে তেতিয়া হ'ব দিয়া। অ' মই সেই ঠাই ঘৰ অটাও।
অ' অ' হ'ব দিয়া।
ঠিক আছে।